হেল্ল' অহ খবৰটো ভাল নে।
অ ভালে ভালে।
আহ। ন আজি হেৰি ৱদাৰটো কি এনেকুৱা তোমাৰ তাতে। মোৰগাতে হেৰি মেঘ মেগ হৈ আছে।
অ আবাৰ। আমাৰ ফালেও মানে গৰমো আছে হলেেও মানে ভালে আৰু আজিও মানে ডাৱৰ। ৰীয়া টাইপে হৈ আছে ইমানো একোৱ নাই।
উ।
ডাৱৰীয়া ডাৱৰীয়া বতৰে হৈ আছে লগত অকণমান অাৰ গৰমো আছে আৰু।।
আ যেি বৰষুণ দিছে নেকি এনে।
হেল্ল'।
হেল্ল' আজি বৰষুণ দিছে নেকি এনে। হেল্ল'।
হেল্ল'।
আজি বৰষুণ দিছে আজি বৰষুণ দিছে নেকি। হেল্ল'। হেল্ল'।
হেল্ল'।
অ মই কথাটো শুনি পা শুনা পাই আছোতো মই তুমি শুনা পোৱা নাই নেকি।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
হেল্ল'। উ অ উ।
হেল্ল'।
হেল্ল'।
উম।
হেল্ল'। হেল্ল'।
হেল্ল'।
আহম কি কৰি আছ।
মই শুনাই নাছিলো কিয় নেটৱৰ্কৰ ইমান প্ৰব্লেম দি নেকি।
সেইটোোৱয়েতো নেটৱৰ্কৰ হ'ব পাৰে নেটৱৰ্কৰ প্ৰব্লেম বহুত দি আছে। আমাৰ ইয়াতেতো উ দুদিন মমান ধৰি কাৰণ্টে নাই।
উ উ ইমান গৰমখনতো ন।
সেইটোয় সেইটো। আমাৰ ইতে হেৰি নায়ে। আৰু নেটৱৰ্কো ইমান ভাল নহয় আমাৰ ইয়াতে সেইকাৰণে চাগে।
অ। ময়ো মানে পাহাৰত থাকো ন ত মানে ৰাতি হলে মানে নেটৱৰ্কৰ কাৰণে অকমান প্ৰব্লেম ন কেতিয়। া কেতিয়াবা দিয়ে সদায় নহয়।
উম সেইকাৰণে হ'ব পাৰে আৰু কেতিয়াবা থাকে। আজি এনে মই শুধিয় আছো তমাৰ ত েধৰ তু কে ন।
ইো বওচোন মানে আজি কব তোমাৰ আমাৰো চছেমে মেঘমেগে হৈ আছে ড ডাৱৰীয়া হৈ আছে আৰু ৰ'দ দিছিলে দুপৰীয়া মানে এটা দুট মানত তাৰপিছত আকৌ ডাৱৰীয়া বতৰ
আমাৰতো আমাৰ ইয়াতে বৰষুণ দিছে কালিও দিছে বৰষু দিছে আজি দিব বুলি। তে লাগি আছে আমাৰ এতিয়া,
অ আচ্ছা বৰষুণো দি আছিলে নেকি?
অ' বৰষুণ দিছে।
অ'
তোমাৰ এনে হেৰি এনেকুৱা বতৰ ভাল লাগে নে গৰম বতৰটো ভাল লাগে
নাই নাই মোৰ এনেকুৱা ক বদ বতৰে ভাল লাগে আৰু লগতে যদি ঠাণ্ডা দিন হলে হয় তেনেহ'লে আৰুৱে ভাল আৰু কাৰণ এইটো বতৰতো গৰম লাগে ডাৱৰীয়া থাকিলেও
অ তু ঠিকেই কৈছা বাৰু এই মোৰ কিন্তু ইমান বিচ বৰষুণতটো ভাল নালাগে কিন্তু আৰু গৰমত দিনটো ভাল লাগে কে বাৰু কিন্তু বৰষুণতটো ইমান ভাল নালাগে মোৰ আৰু ঠাণ্ডাৰ দিন হ'লও হৈ যায় আৰু কৰণ ঠ ঠাণ্ডা দিনত ইমান বৰষুণ নিদিয়ে আৰু কমেই দিয়ে ঠাণ্ডা দিনত বৰষুণ এনে হেভি ৰেইন হলে যাতে তোমাৰ তাতে পানী জমা হৈ যায় নিকি বেছিকে বেছি
উম নাই নাই
আচ্ছা আমাৰ ইয়াত কিন্তু পানী কেতিয়াবা জমা হৈছিল আগতে মোটামুটি দুই তিনি বছৰ আগতে কিন্তু এতিয়া ট্ৰেইং চিষ্টেমটো বহুত ভালে হৈছে
অ মৰো মানে আৰু ইয়াতে নহয় কিন্তু কিছুমান জেগাত হয় তোমাৰ ইয়াতে আমাৰ বামনী মৈদাম আমাৰ ফালে হয় বা বামণি গাঁওৰ সে খিনি হেখিনি হয় আৰু বৰষুণ অ তাৰ পিছত তোমাৰ চান্দৱী অহ চান্দমাৰীৰ ফালে হয় সেইবোৰ ফালে হয় আৰু কিন্তু আমাৰ এইখিনি মই থকা জেগা খিনি ইমান এটা নহয় আৰু
এনেই অটম অটম চিজি হেৰি নে স্প্ৰিংটো ভাল লাগে
হা
অটমটো নে স্প্ৰিংটো ভাল লাগে মই ইমান সেটোতো নাজানো আৰু অতমটো ভাল লাগে নে স্পিৰিংটো ভাল লাগে
মোৰ অহ এই ঠাণ্ডা গৰমৰ মাত এইটোৱে ভাল লাগে মোৰ তোমাৰ ইমানো অটম টো ইমান ভাল নহয় ষ্ট্ৰিং টো ইমান ভাল নালাগে মানে নৰ্মেল আৰু যোনটো অক্টোবৰ মানচত যেনেকুৱা থাকে আৰু দুৰ্গা পুজাৰ সময়ত সেইটোৱে মই ভাল পাওঁ আৰ আৰু মানে অ আৰু মানে আমাৰ এইটো ঠাণ্ডা নপৰে কব গ'লে জেকেট চেকেটটো দৰকাৰে নপৰে এ ৰাতি হলেহে অকমান লাগে আৰু দিন ত নটা দস্তা মানৰ পৰা কুঁৱলিও নাথাকে তেতিয়া গৰমে লাগে ক'ব গ'লে এইটো বছৰতো মানে যোৱা বছৰ আৰু নপৰিলেই ঠাণ্ডা এনেই আৰু কথাকলকণ অ আচ্ছা আমাৰ নেই আমাৰ ফালে নাই নপৰিল সেই গ থাক গৰমে ৰৈ গ'ল তাই দুদিনমান পাছত আকৌ গৰমে পৰি গ'ল চোন সেনেকুৱা টাইপৰ বৰষুণ দিলে ঠাণ্ডা লাগিছিল কিন্তু বৰষুণ যেতিয়া নাই তে গৰমেই আৰু
এনেই ঠাণ্ডাৰ দিনত চাহ খাই কিনে ভাল লাগে নে কফি খাই কিনে ভাল লাগে
মই দুটা খাইয়ে ভাল পাওঁ চা ও ভাল লাগে মোৰ বহুত বেছি আৰু কফিও ভাল লাগে
ঠাণ্ডা দিনতো মই চাহ ভাল নাপাওঁ কিন্তু কফিতো ভাল পাওঁ চা টো বনালে লগে লগে ঠাণ্ডা হৈ যায় ন ঠাণ্ডাৰ দিনত সেইকাৰণে কফিটো খাই কিনে ভাল পাও লগে লগে খাব লাগে সেইকাৰণে কফিটোহে ভাল পাওঁ মই আৰু হেৰি বৰষুণৰ দিনত আৰু তোমাক কি খাই কিনে ভাল লাগে মই কিন্তু চাহ পকৰা
এ মো ৰ ফেব্ৰিকেন মো ৰ চা পকৰী চিঙৰা মানে এনেকুৱা টাইপৰ গৰম গৰম টাইপৰ বস্তু খাব বৰষুনত
ম এইখিনি ভাল লাগে আচ্ছা এনে ভেকেচনত ক'বাত যাব প্লেন হৈ আছে নিকি
অছে ন ত অ প্লেনটো হৈ আছে মান ঠাণ্ডাৰ জেগাতে যাব কাৰণে কাৰণ যিহেতু আমাৰ ইয়াতে ইমান গৰম শ্বিলং টিলঙৰ মানে কথা ভাবি আছো আৰু তোমাৰো কিহবাত হৈ আছে নেকি
নাই মোৰতটো বাৰু এতিয়া হোৱা নাই এ শ্বিলংত কি আছে চাবলগীয়া এনে কিবা বস্তু কেনেকুৱা আছে নেকি কব পাৰিবা নেকি নে মই যাম বুলি ভাবিম তেন্তে
আ্ছা আচ্ছা শ্বিলঙত তুমাৰ তেনেকুৱা বস্তু চাব গলে লাইটলুম আছে মানে শ্বিলঙৰ ভিউ খিনি ধুনীয়া আৰু চেৰাপুঞ্জী আছে ডাউকি আছে সেইবোৰ মানে জেগাবোৰ মানে দেখাৰ দৰে আৰু ইমান খিনি ধুনীয়া আৰু তোমাৰ পুলিচ বজাৰ যত উ টো মানে সিহঁত টাউন হয় পুলিচ বজাৰখন শ্বিলঙত আছে আছেটো বহুত ধুনীয়া আৰু তাত মই তো মই ভাবি আছিলো অৰুণাচলৰ ফালেও যাম অৰুণাচলৰ বোলে টাৱঙাং জেগা খন বৰ ধুনীয়া হয় শুনিছো আৰু মই তেই ইফালেও যোৱাৰ কথা ভাবি আছো এতিয়া অ ক'ত যাও মানে এতিয়াও মানে ঠিক হোৱা নাই এতিয়া গৰম দিনত কৰ'বাত গৈ কেনে ভাল লাগে আৰু ঠাণ্ডা দিনত তুমিও ভাবা আৰু যাব পাৰিবা
নাই মই ভাবিম তেন্তে চাব লাগিব আৰু এ মোৰ প্লেনটো নিমিলে ন পৰিকল্পনাটো নিমিলেই মোৰ
অ অ অ ভাবি চাবা নহলে আমিতো গৈয়ে আছো আমাৰ লগতো যাব পাৰিবা এবাৰ ভাবি চাব পাৰা
দে ঠিকে আছে এনেই হেৰি ৱেডাৰটো বাতাবৰণটো আৰু তোমাৰ তাতে সাধাৰণতে এৰি জল্দি পৰিৱৰ্তন হয় নেকি আমাৰ ইয়াতে কিন্তু ইমান জল্দি পৰিৱৰ্তন নহয় কিন্তু লাহে লাহে লাহেকে মানে আমি গম পাওঁ আৰু যে পৰিৱৰ্তন হৈ আছে আৰু
নাই আমাৰ ইয়াতে হয় নাই হৈয়ে যায় আমাৰ যদি মানে দহ স্তা মানত গৰম দিছে আকৌ এঘাৰটা চাৰে মানত পুৰা ডাৱৰীয়া কৰি কেনে বৰষুণ আহি গ'ল নহলেবা ঠাণ্ডা লাগিব ধৰিলে আকৌ দহ মিনত বৰষুণ দিলে আকৌ ৰ'দ ওলালে গৰম লাগিল এনেকুৱা টাইপোও হয়
আচ্ছা এনে গৰম দিনত যি হয় গৰম দিনত তোমাৰ মূডটো কেনেকুৱা থাকে ভালে থাকে নেকি লেজিনেছটো থাকে আৰু এলহুৱা তাইপটো থাকে
অ অ গৰম দিনত বেছি থাকে মোৰ কিয় বা ৰ'দতটো দেখা পালে টোপনিহে আহে কিন্তু ঠাণ্ডা দিনত কিবা মই অকণমান ফ্ৰেছ ফি কৰ এয়া মানে ঠাণ্ডা লাগিলেও আৰু ঠাণ্ডা ঠাণ্ডা লাগি থাকিলে অ ম ফ্ৰেচ ফ্ৰেচ ফিল হয় আৰু নিজকে
আত্ছা হেৰি তোমাৰ মোৰতো ইমান হেৰি নাই আৰু মোৰ এইবাৰ মোৰ এনেকুৱা নাই যে মোৰ কিবা ঠাণ্ডা দিনত সেনেকুৱা লেজিনেছ বা কিবা গৰমত দিনত লেজীনেচ তেনেকুৱা নাই মই যিটো কাম কৰিব লাগিব সেইটো কৰিবই লাগিব ন ন সেইকাৰণে সোনকালে কৰি দিয় আৰু কাৰণ গৰমদিনতটো গৰম লাগিবই উ গৰমটো আৰু অশান্তি লাগে কিন্তু কিন্তু কামটো থাকিলে কাম কৰিবই লাগিব আৰু তেনেকুৱা
গৰম দিনততো লাগিবই ন কাম কৰিব আৰু যিমানে গৰম নহওক কিয়
সেইটোৱে আৰু ফেভৰেট তোমাৰ হেৰিটো কিন্তু ডেষ্টিনেচনটো
ভাল লগা ঠাইতো আৰু ভাল লগা ঠাইতো আৰু
অ সেইটো নক মোৰ পাহাৰে ভাল লাগে বেলেগো নাই যোনটোোৱে নহওক কিয় পাহাৰত যাই মই বেছি ভাল পাওঁ
অ আচ্ছা পাহাৰ মোৰ চাবু লাগি পন্তে ম মোৰতো এনে সাগৰে ভাল লাগে এই সাগৰ থাই কিনে মোৰ মনটো ঠা ঠাণ্ডা হৈ যায় আৰু বঢ়িয়া চিল হৈ যায় মাৰ মনটো হয় গৈছিলো মই এনেই মুম্বাইত গৈছিলো আৰু মুম্বাইত গৈছিলো
কোনখনত গৈছিলাম
এই এতিয়া নামটোতো ভাৰি মনত নাই মোৰ নামটোতো বাৰু ইমান মনত নাই কাৰণ মুম্বাইত দুটা নি এতিয়া বেলেগ বেলেগে গৈছিলো আৰু ইমান মনত নাই মই
কি মুম্বাই অত
অ আছে শুনা পাইছিলো আৰু মই বেলেগ ঠাই বেলেগ বেলেগও হ'ব পাৰে
উ মই মানে যোৱা নাই সেইফালেেতো গম নাপাও ই মমান ত আৰু মইতো খাগৰ দেখাই নাই আজিলৈকে শুনো আৰু এতিয়া এতিয়া খাগৰ আছে ইমান ইমান ডাঙৰ বা ইমান চিন এইবোৰ
আহ
হয়
মাত মাততো আৰু কিবা অসুবিধা হৈ আছে নেকি ইয়াতে নেটৱৰ্ প্ৰব্লেম হৈছে চাগে ন
হয় হয়
অ মাতত কিবাঙি ভাঙি আহ আছে কিবা নেটৱৰ্কৰ প্ৰব্লেম নেকি
এইবোৰ মাছ পোৱা যায় এনেকুৱাাৰ অদ্ভুত ভদ পোৱা যায়
এি ক আছেতিয়া তোমালোকৰ কথাটো পাতি মোৰ ভালেই লাগিল যে ঠিক আছে
অ মোৰতো অ মোৰতো অকমান উ অসুবিধা হৈ হৈছে নেকি কনিব আপ
অই কাৱনেে
যোৱা শ্বিলঙত কবা তুনিয়য়া
ঠিক আছে
উ য